অ'।
হেল্ল'।
হেল্ল', অ' কোৱা?
অ', কি খবৰ?
ভালেই দিয়া, তোমাৰ?
মোৰো ভালেই দিয়া। কি কৰি আছিলা?
শুই আছিলো, তুমি?
মই তোমাৰ মাহী হেতৰ ঘৰত আহিছো ৰবা।
আজি কেতিয়া আহিলা?
তে ফ্ৰেমেলি।
অ'।
আজি, অ' আজি চান্দে যে সেইকাৰণে আহিলোঁ।
অ' অ'।
তোমাৰ আ হেৰি উম, হ'ল টাইম ৰাতিপুৱা মানে ফ এ বাৰটা মান বা দিছেই চাগে আহি পাওঁতে।
অঁহ
এ'আজি-
ঠিকে আছে। বেবী এটা আছে ন?
মাহীৰ বাচ্ছা এটা মানে ভাইটী- হেল্ল' হে বেবী এটা হ'ল নহয় মাহীৰ।
অঁ অঁ
তাৰ কাৰণে মানে অহাই নাছিলো বাচ্ছা জন্ম হওঁতেই যি আহিছিলো আজি এমায়ে হ'ল। এ' একজাম একজাম কিবা কিবি সেইকাৰণে যোৱাই হোৱা নাছিল।
উম উম।
এতিয়া এই ভাত- চাত খাই- অলপমান বিচনাতে পৰিছো ভাবিছো ভাবিলো তোমাকে ফোন এটা কৰো।
অঁ অঁ ঠিকে আছে। বেবীটো ডাঙৰ হৈছে নে অকমান?
অঁ এমাহ হ'ল ন জন্ম হোৱা মানে হৈ গ'ল। এ' কিমান- ডাঙৰ হ'ব আৰু নহয় নে।
লৈছা নে নাই?
লৈছো লৈছো লৈছো। মোৰ জানানে ভয়ে লাগে লবলে মানে সৰু হৈ আছে ন।
অঁ
ত' মানে দুখ- চুখ পাই বুলি ভয়ে লাগে।
তাকে, মাহঁতে লয় নে?
মাহঁতে নাই, মাহঁতে আৰু জানে ধুনীয়াকে ল'ব জানে।
তাকে।
ত মাহঁতে লয়। ময়ও ললো বাৰু এতিয়া হুই আছে। উঠিলে আকৌ লম। অ মানে তোমাৰ এই জন্ম হোৱা বাচ্ছা যে উম অকমান টাইম চকু কু মেলি ঘূৰি মেলি, চাই, তাৰ পিছত আকৌ আকৌ শুইয়ে থাকে।
উম তাকেই।
কি কৰিবা আৰু।
ভাত খালা?
ভাত খালো খালো। তাকে ভাত খাই পিনে অকমান ভাবিলো তোমাকে ফোন এটা কৰো। তুমি খালা ভাত?
অ মইয়ো খালো। খাই শুই গৈছিলো।
উম। এই চানডে, চেটাৰ্ডে চানডে বৰিঙে লাগে। আগতে ভাল আছিলে। আগতে মই মানে সৰুতে ডান্স শিকিছিলো,
উম উম।
দেই তেতিয়া তেতিয়া ভাল আছিলে, লাইফটো অলপমান বিজি আছিলো। ডান্সৰ ক্লাছো এৰি দিলো।
মোৰ এজনী লগৰো ডান্স কৰে, বৰ ধুনীয়া ডান্স কৰে তাই।
অ মানে এতিয়াও কৰে, এতিয়াও কৰিলে চাগে।
অহ এতিয়া তাই ডান্স ক্লাছটো এৰি দিছে, তাই কৈছে আকৌ জইন কৰিম মই।
তাকেটো, আকৌ যদি জইন কৰিব পাৰ, মইয়ো চাগে পাৰিম ন আকৌ জইন ভাবিলে। কিন্তু এতিয়া বুঢ়ী হলো যে এইবাৰ বুঢ়ী বয়সত ডান্স কৰিম নেকি।
তাইতো ইমান ডাঙৰ বয়সতে শিকিছে।
উম মানে ডান্স চান্স কি জানা সৰুৰ পৰাই শিকিলে ভাল।
অ।
সৰুৰ পৰা শিকিলে এতিয়া এক এ মই এনেই মডাৰ্ণ ডান্সে শিকিছিলো সৰুতে একদম সৰুতে। এয়া মই এৰি দি এৰি দিছিলো তাৰপিছত। মানে কি হ'ল মই ডান্স আৰু মই য'ত ড্ৰয়িং শিকিছিলো, সে ড্ৰয়িঙৰ ক্লাছতে ডান্সো আছে। তোমাৰ ড্ৰয়িং আৰু ডান্স দুটা একেলগে শিকিছিলো, মডাৰ্ণ ডান্সো শিকিছিলো। তাৰ পিছত আকৌ হেৰি উম। সেনেকে মই যোৰহাটত আছিলো, যোৰহাটৰ পৰা ট্ৰান্ফাৰ হৈ গুৱাহাটীত আহা কাৰণে এৰি দিয়া গ'ল। যোৰহাটত থাকোতেই যি শিকা আৰু, ভাল লাগিছে আছিলে ডান্সৰ ক্লাছবোৰ আমি গৈছিলো। চেটাৰ্ডে, চানডে বিজি আছিলো এটলিষ্ট
তাকে।
এতিয়া আৰু টাইমতটো নোযোৱাই হৈছে, বৰিঙে লাগে। এইফালে কলেজো নাই। কিন্তু এক তাৰিখৰ পৰা ইন্টাৰ্ণশ্বিপ আছে বাৰু
ইণ্টাৰণশ্বিপ কৰি ইমান বেয়া লাগে।
কেনেকুৱা লাগিছে তোমাৰ ইণ্টাৰ্ণশ্বিপ কৰি?
বহুত বেয়া লাগে, ভাগৰ লাগি যায়।
কিমান আৱাৰ কৰিছা?
তোমাৰ আমি দশটাৰ পৰা ছয়টালৈ কৰো আৰু।
টেন, লেভেন, টুৱেলভ ওৱান, টু, থ্ৰী, ফ'ৰ, ফাইভ মানে সাত ঘণ্টা?
অঁ আঠ ঘণ্টাই হয়।
সাত আঠ ঘন্টা মান কৰা ন? নহয় বহুত টাইম কৰাচোন। তোমালোকৰ মানে জল্দি শেষ হ'ব চাগে ন?
আমাৰ টোৱেন্তি দেইজত শেষ হৈ যাব। টোৱেন্তি দেইজৰ কৰিব লাগে।
হয় নেকি? অকল টুৱেন্টি ডেছ এ কৰিব লাগে নেকি?
অঁ মানে ওৱান টুৱেণ্টি আৱাৰ হ'লেই হ'ল যিমান দিনত কৰা।
ওৱান টুৱেণ্টি আৱাৰ হ'লেই হ'ল। কেদি, ওৱান টুৱেণ্টি আৱাৰ কিমান দিন লাগিব চাগে মিলাবলে?
তোমালোকে বা কেনেকে মিলোৱা বিছ দিনতো হব পোন্ধৰ দিনতো হব মোৰ লগৰটোতো ছয় দিনত কমপ্লিট ক ৰিদিছে।
ছয় দিনত, সি মানে কি গোটেই দিন ৰাত কৰিছিল নেকি?
বিশ ঘন্টাকে কৰিছে এদিনত।
অঁ সেইকাৰণে, সেইটোতো গোটেই মানে দিন ৰাত কৰিছে।
অহঁ
কি কৰিলে? মানে কি কৰিছিল?
কিব জানো কামাখ্যাত কৰিছে বোলে কিবা কৰিলে?
অঁ আচ্ছা আচ্ছা কামাখ্যাত, এই অম্বুবাচীতে মৰে মই শুনিছো ৰ'বা মানে মোৰ লগৰ এজনীয়ে যে তাইওঁ কৈছিলে কামাখ্যাতো ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে মানে অম্বু। অম্বুবাচী টাইমত মানে ৰাতিপুৱাই তাত মানে তাত থা কিয়ে ল'ব লাগিব বুজিছানে? তেনে তোমাৰ অম্বুবাচী ছয় দিন আছিল ছয় দিনত শেষ কৰি আহিলে। কষ্ট হয় কিন তু ভালে এটলিষ্ট এবাৰতে শেষ হৈ যায়। আমি এতিয়া কথা পাতিব লাগিব ৰ'বা যদি মই ইন্টাৰ্ণশ্বিপটো তোমাৰ ধৰি লোৱা আমাৰ এতিয়া চাৰি ঘন্টা, চাৰি ঘন্টা চাৰি ঘন্টা কৰিব লাগিব। চাৰি ঘন্টা, হলেতো আৰু আৰু বেছি দিন লাগিব। ব তোমালোকৰটো জল, এম আই লাগি যাব তোমালোকৰ জল্দি শেষ হৈ যাব ত' মই ভাবিছো। লাগিলে ছটা মান বজলৈকে থাকিয়ে দিওঁ নে কি অকমান দেৰিলে কৰো নেকি? টোৱ কৰো। তেতিয়া এটলিষ্ট বিশ দিনত শেষ হলেও মানে ভাল আমাৰ আৰু তোমাৰ হেৰি কি কয় জুলাইত আমি প্ৰত্যেক বছৰে বৰপেটা যাওঁ।
অঁহ অঁ
এই কালি পূজা, কালি পূজা কাৰণে বৰপেটা যাওঁ। উম মানে নাযাম বুলিও ক'ব নাপায় ঘৰৰে হৈ যায় প্ৰত্যেক বছৰে যাওঁ যিহেতুকে তো এতিয়া পাপাই কৈ আছে তাকে যাব লাগিব বুলি। কিন্তু ইণ্টাৰ্ণশ্বিপটো কাৰণে পাৰা নাই কি কৰো বা?
এদিন মিছ কৰিদিলে একো নাই
এ এদিন নহয় নহয় আকৌ বৰপেটা গলে তোমাৰ পাঁচ তিনি চাৰি পাঁচ দিন মান হেৰি কৰিব লাগিব ন
অ
আহা-যোৱা বাৰু এদিনতে হৈ যায় কিন্তু আৰু
উম তাকে, অ শুনা না
উম কোৱা!
ফুৰিব যাম বুলি ভাবিলো আবেলি ক'ত গ'লে ভাল হ'ব?
আজি ফুৰিব যাম বুলি ভাবিছা?
উম উম
উম! পাৰ্কত যাব পাৰাতো
পাৰ্কত গৈছোয়ে। তুমি উজান বজাৰৰ চাইডে কিবা ভাল জানা নেকি কিবা কেফে?
উজান বজাৰ চাইডে কিন্তু বহুত কেফে আছে দে মই সেইফালে এতিয়া নযাওঁ কাৰণে ইমান, ইমান নাজানো তুমি তুমি কি জানা তুমি হেৰি গুগলত চাবা চোন গুগলত নহ'বা ইনষ্টাত চাবা উজান বজাৰ ফালে কিন্তু ধুনীয়া ধনীয়া ক বাজেট ফ্ৰণ্ডলি কেফে আছে। বাকী মই সফালে না দূৰ হৈ যায় যে সেইফালে নাজান
সেইটোৱে
কিহত যাবা তুমি গলে
পাঁচটা
পচতাত চাবাচোন উজান বজাৰ ফালে আছে কিন্তু ভাল ভাল কাপোৰ
আহ
হেৰি কি কয় মোৰ জানা আজি মোক ঘপককে ডান্সৰ কথা মনত পৰিলে ডান্সৰ ব আমি মানে ডান্সৰ নকৰি ন তুমি ডান্স শিকিছিলা নে নাই কৰিব জানানে নাজানা ন মোৰ কিন্তু ডান্স কৰিব বিৰাট ইচ্ছা যাই কলেজত ফাষ্টপা ডান্স কৰিব লগ ধৰিছে কিন্তু কলেজত নাচিব ইচ্ছা নাই মোৰ শিকি মানে মোৰ আকৌ আগৰ নিচিনা ল'বহে মন গৈছে ডান্স ক্লাছত
তুমি মোৰ লগৰজনীৰ লগত ক লৈ লোৱা না
তাই ক'ত লৈছে
তাই য়া এই গীতানগৰৰ ওচৰত
মানে ক্লছিকেল ডান্স নাই নে মডান
হিপ হপ
হিপ হপ অ হিপ হপো ভাল লাগে
উম
ল'ব ইচ্ছা আছে বিৰাট লৈয়ে লওঁ নেকি ডান্সত মোৰ যে ডান্স বুলি ক'লে এইবোৰ আমাৰ টিচাৰ্চ ড ষ্টুডেন্ ডেও ডান্স মনত পৰে ষ্টুডেনট ডে নে টিচাৰছ ডে ষ্টুে ষ্টুডেন্স টিচাৰ ড আমিষ্টুডে নহয় উছিলে অ
চিলড্ৰন ডে
ন না টিচাৰ্ছ ডে
অ অ
অ চিল্ড্ৰেন্ ড ষ্টুডেন্ ড কৈ আছে চৰি চিল্ড্ৰেন ড অ এই টচাৰ্চ ড হেৰি কপল ডান্স কৰিছিলো কপল ডান্সো নহয় ঠিক এনেকা ডান্স কৰিছিলো
উম উম উ
ডান্স কৰে
স্কুলত
স্কুল টাইমত অ তেতিয়া মোৰ চুলিখিনিও শ্বৰ্ট আছিলে একদম বইচ কাট আছিলে কিয়ে কাপাল ডান্স কৰি মোকে লৰা লাগিছিল অ দুটা লৰা ডান্স কৰি থাকা নিচিনাই লাগিছিল
কিছে কোৱা
অ কাপল ডা লাগাই ন কাৰণ মোৰ চ দে এনে আছিল একদম বয়স্কাৰ আছিল এ হাহিয়ে উঠে ভাবিলে মানে কাপাল ডান্স কৰিলেও অকমান তোমাৰ স্কাৰ্ট তাত পিন্ধিব দিব লাগে ন জীন্চ পিন্ধিব দিছিল টি চাৰ্ট পিন্ধিব দিছিল তাতে আৰু মচলি খিনিও কটা কাপাল ডান্স নহ লৰা লৰাই ডান্স কৰি থ কাৰে নিচিন লাগিছিল এই এইটো ফাইভ নে ছিক্সৰে কথা ইমান বেয়াকে কাটা আছিল জানানে একদম বাতি কাত দিয়া আছিলে
উ
উ
তাকে মোকতো টকলা কৰি দিছিল শৰুতে
টকলা কৰি দিছিলে সৰুতে অ সৰুতে কৰে কৰে মোকো কৰিছিলে
মানে খোজ কঢ়িব পাৰো আৰু গোটেইখিনিয়ে মানে টকলা কৰি থৈছে কেনেৱা দেখি
অ এই সৰু টাইমত কৰিলেতো হ'লেও ঠিক ঠিকেই আছে। তুমি ভাবা না মোৰ চিক্স ছেভেনলেকে চুলি খিনি বয়ষ্কাৰ আছে ছিল ত কেনেকুৱা দেখিছিলে চাগে তুমিতো সেইটো টাইমত মানে মোক লগ পোৱা নাছিলা বা মোক
অ অ
দেখিব লাগিছিলে ইচলাম সেই বয়স্কাত তাকো বয়স্কাটো নহয়। বাতি কাৰ
হা হা
মাটিকাত কেনেকুৱা অদ্ভুত দেখে। মই কেতিয়াৰ পৰা চুলি দীঘল ছো এইট নে নাইনৰ পৰাহে কৰিছো।
আহ
এইট, নাইনৰ পৰা অ চুলি দীঘল কৰিছিলো। নহ'বা তাৰে আগত বয়স্কাতে আছিলে ইমান বেয়া দেখি। ছিল
উম তুমি ডান্সত জইন কৰা ভালে লাগিব। পিছত
তাকেটো। ডান্স চানসট জইন কৰো নেকি বডিটো ফ্লেক্সিবল হ'ব। হ মাইনটোও ফ্ৰেছ হৈ থাকিব। কিবা এটা এক্টিভিটি কৰি থাকিলে নহবা এনেকে ঘৰত থাকি বৰ হোৱাহে যায়। বেলেগতটো কাম নাই। মইতো ভাবিছিলো জিম চিম জইন কৰো। অলপমান ৱেইট গেইন কৰিম জিমত
লগ লাগে
লগ লাগে য়েছ। জিমতো পাৰি জইন কৰিব কাৰনে কৰিবা নেকি? দুজনী যদি কৰো কমাই চমাই যদি দিয়ে ন
কোন জেগাত?
জৌটিনিআলি ফালে।
অ পাৰি।
মানে মোৰ লগৰ এটা যায় সেইখনত তালে সেইটো জিমত যায় আৰু জিমখনো ভাল বহুত ডাঙৰ আহল বহল।
অ উ
এৰ' ফিটনেচ বুলি কয়।
উম।
প্ৰিমিয়াম জিম আৰু ভাল আৰু এ মানে আমি কি জানানে মান্থলি মান্থলি দি থকাতকে এবছৰৰ এবছৰ এইটো কি কয় মেম্বাৰশ্বিপ খুলি লোৱাই ভাল। তেতিয়া ভাল জানানে মান্থলি দি থাকাতকে।
কিমান বা দিব লাগে তেতিয়া।
তেতিয়া তোমাৰ এবছৰৰ হেৰি। যদিও অফাৰ চলি থাকে নাইন থাউজেণ্ড এ-